হেল্ল'।
অ', শুনিছা।
উম। শুনিছো। এনেই বহি আছো অলপ। তুমি।
ভাত পানী খেলা।
অ'।
মই তোমালোকৰ ঘৰৰ ফালে ভাওনা হোৱা বুলি শুনিছিলো।
হম।
হেল্ল', তোমালোকৰ সেইফালত ভাওনা হোৱা বুলি শুনিছিলো।
হ'ব হে এইকেদিনতে। উম।
অ', কি কিহৰ ভাওনা।
তোমাৰ বোমা জানত আছে। হা।
কি ভাওনা নামটো কি।
মৎস্য অবতাৰ।
অ', তোমালোকৰ তাত কেনেকে পাতে।
তাতে মানে তোমাক কেনেকুৱা হয় মানে কি সুধিছা মই বুজি পোৱা নাই।
কেনেকুৱাকে মানে ভাওনা খন পাতে সেইটো সুধিছো।
তোমাৰ আমাৰ, গৰু সৰু উম। এইবিলাকৰ লগত। চাউণ্ডৰ লগত মিলাই পেলাই হেৰি কৰে বচন মাতে। শব্দৰ লগত, ফুলৰ শব্দ ফুলৰ চায়নীৰ লগত তাৰপা বো জাৱলী ভাষাত আমাৰ ভাওনা খন পতা হয়।
অ'।
তোমাক। আমাৰ মানে বেলেগে বেলেগৰ বচন মাতি নিদিয়ে বচন নিজৰ নিজে মাতিব লাগে আমাৰ।
অ', তেনেকুৱা কথা হে।
অ', বেলেগত এনে বহুত জেগাত তোমাৰ বেলেগে বচনতো মাতি নিদিয়ে জানো।
উম।
অকল সিহঁতে অকল খৰিহো ভাস ভুস বিলাকে দি থাকে।
অ', সেইটোযে
ইয়াতটো, নহয় আমাৰ ইয়াত যোনে ভাও লৈছে ভাউৰীয়াই।
বচন মাতিব লাগিব। উম।
তাৰপৰা গৈ, আমন্ত্ৰিত শিল্পী আহে, মাতি আনে যে।
অ'। মানে শিল্পী খিনি ক'ৰ ক'ৰ আহে?
তোমাৰ উম, প্ৰায় খিনি মানুহে মাজুলীৰ পৰা মাতে, মাজুলী খিনি বহুত ভাল বুলি কয়।
অ', মাজুলী শিল্পী শুনিছোঁটো।
মাজুলীৰ পৰা শিকাইহি প্ৰায়।
অ'। মাজুলী বোলে তাত এ, মুখা শিল, মুখাৰ কাৰণে বিখ্যাত হয়নে?
উম, মুখা শিল্প বিখ্যাত।
উম, আৰু লগতে তো বানপানী।
উম, বানপানী।
উম, তুমি মাজুলি গৈ পাইছা কেতিয়াবা?
মাজুলীত যোৱা নাই, আমাৰ ওচৰতে, খালি মই যাম যামকে মোৰ নিমিলেগে কোনোবাৰে।
ওচৰতে যদি নোযোৱা কিয়?
মনে যাম বুলি ভাবো, যোনবাৰে যাবলৈ ওলাওঁ কিবা এটা নহয় কিবা এটা দিগদাৰ হয়, যোৱা নহয়।
উম, যদি। এতিয়ালেকে যোৱাই নাই তেনে হ'লে নাযাবা, মোৰ লগত যাবা।
উম।
মোকো লৈ যাবা।
হ'ব।
উম। তুমিতো বহুত জাগা ঘুৰিছা ন', তুমি শিৱসাগৰ ঘুৰিছা ন?
উম, ঘুৰিছোঁ।
কোৱাচোন শিৱসাগৰৰ কথা।
শিৱসাগৰ ঘুৰিছো মানে, শিৱসাগৰত তোমাৰ পৰিয়ালৰ মানুহ আছে। আমাৰ আইতা, আইতা মাকৰ ঘৰ। আইতাৰ ঘৰ মানে, আইতাৰ মাকৰ ঘৰ নহয় আৰু।
উম।
মামা, ককাহঁতৰ ঘৰ, তোমাৰ কাৰেং ঘৰৰ ওচৰত।
অ', হয় নেকি?
অ', আমাৰ, আমাৰ আইতাৰ ভায়েকৰ ঘৰ।
অঁ।
তোমাৰ, আম আমগুৰি, তোমাৰ হেৰিয়েদি যায়। প্ৰথম, শিলৰ শাকো পাৰ হৈ।
অ'।
শিৱসাগৰ পাৰ হৈ গৈ পেলাই অলপ দূৰ গৈ লেফ্ট ছাইড তোমাৰ বাওঁ ফালে সোমাই পেলাই গৈ গৈ, ধোদৰ, ধোদৰ আলি দি গৈ পাৰ হৈ পায়গে। ধুদৰ আলি মানে কি জানানে? ধোত বিলাকে বনোৱা আলি আগৰ।
অ ৰ
ৰ, অ' ৰজা দিনত। তাৰপা এইটো শিলৰ শাকো মানে সি অকল এটা শিলকে কাটি দলং বনাইছিলে। ৰজাৰ দিনত। অ'।
তুমি ৰংঘৰ, কাৰেং ঘৰত সোমাই পাইছা?
উম, পাইছোঁ।
এণ্টো সোমাবলৈ নিদিয়ে হ'বলা ন'?
টিকেট কৰিব লাগে আজিকালি আৰু টিকেট তোমাৰ
হু।
তুমি পইচা লৈ গ'লে নহ'ব তুমি আজিকালি ডিজিটে ন' তুমি অনলাইনতে টিকট কাটিব পাৰিবা।
অ'। আৰু তলাতলি ঘৰ?
তলাতল ঘৰলে গৈছোঁ।
তাত আজিকালি সোমাব নিদিয়ে ন'?
তাৰমানে তলত অকমান অকমান সোমাবলৈ দিয়ে, এনেই যোনখিনি মেইন হেৰিখিনি
অ'।
তাত তোমাৰ হেৰি কৰি থৈছে, গেপ মাৰিবলৈ থৈ দিছে।
মানে আগতে বোলে বহুত অ' এনেুৱা সৰু পোৱালীবিলাক হেৰাইছিলে।
সৰু পোৱালি খাই আছে তাৰাপা গ-গৱেষণকাৰী তললৈ সোমাই গৈ ওলাই আহিব নোৱাৰিলে।
অ'।
তাৰমানে বহুত ৰাস্তা আছে ন'।
অ'।
সেইকাৰণে মানে নোৱাৰে।
তেওঁলোকক উদ্ধাৰ কৰিব পাৰিলে জানো?
নাই, নোলালেই বোলে। ইংৰাজী গৱেষক কেইজনমান সাতজন নে কেইজন সোমাইছিল, মই শুনা কথা আৰু দেই, হয় নে নহয় মই জানো, তাৰপৰা তোমাৰ তললৈ সোমাই যোৱাৰ পিছত
উম।
সিহঁতে গৱেষণ কৰিবলে।
উম।
তাৰপিছত সোমাই যোৱাৰ পিছত ওলাই আহিব নোৱাৰিলে বোলে। মোৰ মতে চাগে তলত চাগে গোটেই এইখন যে ৰাস্তা উল্টা পুল্টাকে যে বনাই থয় ধৰিব নোৱাৰাকে
উম।
তেনেকে আছে বোলো, আছে চবি।
লাষ্টত চাগে ছাগে তাতে মৰি থাকিলে।
হ'ব পাৰে।
এতিয়াতো সেইকাৰণে গৱেষণা কৰিব কাৰণেও দিয়া নাই ন'?
নাই নাই, আজিকালি বন্ধ আছে। কৰিব পাৰে, আজিকালি উ, বহুত ধুনীয়া ধুনীয়া, আধুনিক যন্ত্ৰ ওলালে ন'।
অ'।
চাব পাৰে মানে তলটো কেনেকুৱা, কি ধৰণে বনাই থোৱা আছে।
অ'।
তেতিয়া মানে গম পাই গ'লহেতেন অসমৰ ৰাইজেও উম।
অ', কোৱা।
তোমাৰ বোলে তাৰ তলৰ পা উম। ৰংঘৰ কাৰেংঘৰ এইবিলাক চবলৈকে বোলে ৰাস্তা আছে। মই শুনা পাইছো আৰু তলাতল
হেল্ল' তাৰ মানে অহ মাজেদি তলেদি তলেদি পেলে
উম তাৰমানে যুদ্ধ সময়ত ৰজা পলাই যাবলে।
অ'।
যদি কেনেবাকে ৰজা হেৰি কৰিবলৈ আহে।
আগতে বাৰু ৰজাৰ মনত থাকেনে, সেই ৰাস্তাবিলাক ন।
সিহঁতে বনাইছে যেতিয়া সিহঁতৰ কিবা এটাতো থাকিব নহ'লে সিহঁতে নবনাই নহয়। আজিকালি বা মানুহ যেতিয়াৰ পৰাই ঢুকাই আহিবলৈ ল'লে আৰু চবেই গম নাপায় ন। সিহঁতৰ ৰজা ঘৰৰ সেইবিলাকে গম পায় মানুহবিলাকে।
উম।
সেইকাৰণে চাগে এতিয়া তাৰ পিছত আৰু বাহিৰা মানুহে একো গমেই নাপালে ৰাস্তা বোৰ কেনেকে হ'ল
উম।
মই শুনা মতেটো ৰাস্তা গৈ জয়সাগৰ আৰু শিৱসাগৰ তো ওলাই গৈ।
অ', অ', মইয়ো খাইছে।
তাৰ পৰা এতিয়া তোমাৰ
কোৱা।
সমানে গৈ আছা গৈ আছা তুমি মানে তুমি গৈ আছা নহয় তুমি ধৰিব নোৱাৰা যে আগফালে আৰু এটা বাট আছে এনেকুৱা ধৰণৰ আৰু এনেকুৱা চকুৰে অনেক হেৰি দেখা আৰু এইটো কি বুলি যে কয় ভ্ৰম দেখি যোৱা নিচিনা হয় মানে। এইফালে দৰ্জা নাই নিচিনা কিন্তু মানে সেইয়ায়ে তেতিয়াৰ দিনতে মাথা মাৰি থৈছো যে এনেকে গ'লে কোনেও ধৰিব নোৱাৰে কিন্তু আগবাঢ়ি গৈ থাকিলে গম পায়।
উম।
তাৰমানে এনেকুৱা লাগে আগফালৰ পৰা চাই থাকিলে দৰ্জাখন
উম।
তাৰপৰা আৰু দৰ্জা চৰ্জা নাই বন্ধ আছে।
উম।
কিন্তু নহয় সেইটো তাৰপৰা দৰ্জা আছে।
কম হেৰিয়ত বনাইছিলেনে ন!
তাকে তেতিয়া দিনতে কিছুমান কিমান মাথা মাৰি মেলি সিহঁতে বনাইছিল।
সেইটোয়ে তাৰ মানে বহুত চাগে কিমান বেছি ইণ্টেলিজেন্ট আছিলে মানুহজন।
সেইবিলাকেই সেইবিলাকতে প্ৰমাণ পোৱা যায়।
উম।
তাৰপৰা এতিয়া কিমান কি কি বস্তু নাইকিয়া হৈ গ'ল।
সেইটোয়ে।
অকলতো ৰজা তাতেই নাছিল নহয়।
উম।
আৰু কিমান, কিমান জেগাত আছিলে এতিয়া সেইকেইটা, ভাল হৈ থাকিল বুলি থাকিলে আৰু।
আমাৰ গহপুৰটো বোলে কিবা, তেনেকুৱা কিলাগাৰনে কি এটা আছে হয়নে, যোনটো বন্ধ হৈ গ'ল। অ', দৌল এটা আছে, আমাৰ গহপুৰটো ক'বাত হেৰিয় ফালে। এইফালে জেগা দুখৰ নামটো মই পাহৰিলো। বা দৌল এটা আছে বোলে, যোনটো বন্ধ হৈ গ'ল এতিয়া তাত পূজা নকৰে।
অ', জানো পায়।
চেংমৰা ফালে বুলি শুনিছিলোঁ।
অ'।
মই, মই ভিডিঅ' এটা চাই আছিলো।
অ'। আছে সেইফালে মই, উম, দৌল আছে সেইফালে জানো বাৰু মই।
অ' গম পাইছা।
গৈ পাইছো, মানে সোমাই পোৱা নাই বাহিৰে বাহিৰে দেখি পাইছো।
উম, ধুনীয়া নে?
ভালেই ধুনীয়াকে আছে, তাৰ পৰা তোমাৰ এতিয়া চাবলৈ গ'লে অসমখনত বেছি ঐতিহ্য পূৰ্ণি বস্তু নাইতো।
অ'।
পইছা হ'ল, ৰজাদিনীয়া অকল তোমাৰ কামাখ্যা মন্দিৰ আছে। মানুহে চিনি পোৱাৰ ভিতৰত মানে অ', কামাখ্যা মন্দিৰ তাৰ পৰা ৰংঘৰ, কাৰেং ঘৰ, শিৱদৌল তলাতল ঘৰ
উম।
এইকেইটাই যি মানুহে চিনি পোৱাত আছে, জয়সাগৰ পুখুৰী। শিৱসাগৰ পুখুৰী। আমাৰতো, তাতকে ডাঙৰ ঐতিয্য।
সেইটোৱেটো।
অসমখনতটো বহুত জেগাত, বহুত ৰজা আছে। চিন চাপ নাইকিয়া হৈ গ'ল।
মানে ভাঙি পেলাই, ভাঙি পেলালে হ'লা ন সেইিবিলক।
তেনেকৈ কিবা হ'ব, নহবা ইমান নাইকিয়া নহয় নহয়।
সেইেটোৱেটো। মানুহবিলাকে চাগে, নিজৰ ঘৰ-চৰ বনাবৰ কাৰণে ভাঙি পেলালে।
সেইটোৱেটো।।